আঁহ কোৱা
উম কি কৰিছা
আছোঁ এনেই গৰমত বাহিৰতো নাই নাই খোৱা নাই খাম এতিয়া অকমান পিছত
অঁ কি কৰি আছিলা
এনেই শুই আছিলো এতিয়া জাষ্ট খাই চাই পিনে উঠিছো এতিয়া
উম বহুত গৰম দিছে না তাতো
এই বহুত গৰম দিছে বহুত গৰম দিছে আজি বাকী
অঁ বৰষুণ বৰষুণ দিছিলে নে ৰাতি কিবা
ৰাতিপুৱা অকমান অকমান দিছিলে নেকি
অ নাজানো কিন্তু জালুকবাৰীৰ ফালে অ জালুকবাৰীৰ ফালে নাই
উঠিছিলো ন সেইটো কাৰণে গম পোৱা নাই মই
অ আচ্ছা দেৰিকে উঠিলা নাই মান মানে মোৰ কলেজ হেৰি কলেজৰ ফ্ৰেণ্ড এটা মই সুধিছো এনে মেছেজ কৰি আছিলোঁ কৈছে যে বহুত বৰষুণ দি আছে বাগলবাৰীফালে বানঞ্জাবাৰী মই গৈছো কিন্তু জালুক জালুকবাৰীফালে বৰষুণ দিয়া নাই ত' পিছত গম পালো যে তেনেক কোৱা হয় আগতে তেনেকুৱা হৈছিলে পাঞ্জাবাৰী হেৰিত ফালে বহুত বৰষুণ দিয়ে কিন্তু ইয়াতে নিদিয়ে জালুকবাৰীৰ ফালে ইমান নিদিয়ে কিন্তু তাতে বহুত দিয়ে সেইটোতো শ্বিলং চাইড হৈ যায় ন অলপ গুৱাহাটী এ বাহিৰত হৈ যায় ন সেইটো
এইটো হয়
উম হব চাগে দিব মই লাহেকে উঠো গধূলি গধূলি দিব পাৰে বৰষুণ ৰাতিপোৱালে গধূলি বা ৰাতি ইয়াতেও বৰু দিব পাৰে অ
কালিতো বৰবাৰীৰ ফালেও দিছিলে এনেকে কৈ আছিলে মানুহ বিলাকে মানে মই ভাব বিছো বাপৰে বৰবাৰী তাতে দি আছে ইয়াত দিয়া নাই ম বৰবাৰীৰ পৰা ইয়াতে কিমান দিন আৰু আধা ঘণ্টাও নালাগে বেছি
আহ হৰে কেতিয়াবা আহ সেইটোয়ে কেতিয়াবা এনেকুৱা হয় যে আধা ৰাস্তা বৰষুণ দি আছে আৰু আধা ৰাস্তা বৰষুণ নাই দিয়া পাঞ্জাৱাৰীৰ পৰা যদি তুমি জালুকবাৰী আহি থাকা তুমি কেতিয়া চাবা যে অ
মোৰ লগত এনেকে এবাৰ হৈছিলে কি হৈছিল ফেঞ্চি বজাৰৰ বৰষুণ দি আছে বহুত জোৰকে ঠিক আছে আৰু ফেঞ্চি বজাৰৰ বৰষুণ দি আছে কিন্তু এই বৰৰ লগত বৰষুণ দিয়া নাই গম পাইচ
অ ইমান এনেকুৱা হয় কিন্তু হয় তেনেকুৱা
বা মই ভাবিছো অ এইটোয়ে মই ভাবিছো বা কি নটেংকি বে জালুক ফেঞ্চি বজাৰত বৰষুণ দি আছে বাট ইয়াতে বৰষুণ দিয়া নাই
স অলপ দিন আগত তুমি হেৰি পাইছিলানে এলাৰ্ট নট মানে মেচজ এলাৰ্টৰ নে হেভি ৰেইনফল বৰষুণ আৰু বিজলীৰ ঠাণ্ডা ষ্ট্ৰম এইবোৰ তুমি এলাৰ্ট নটিচ পাইছিলানে ফনট বহুত জোৰ জোৰ কে বাজিছিলে কেইদিন মান আগত দুই অ দুই জুন নে কি অ
এইবিলাক আহি থাকে কেতিয়াবা পুৰা দিপকীয়া বৰক ফোন আহি আছে এনেকে এনেকে এনেকে এনেকে হ'ব কেতিয়াবা হয় কেতিয়াবা নহয় কেতিয়াবা মিচে গ গুচি যায় কালি পুৰা দেখাই আছিলে ইয়াত গুগলত দেখাই আছিলে কি এই গুৱাহাটীত মাল গুৱাহ ইমলে এৰিয়াক বুলিতো খুজো জনোৱা নাই গুৱাহাটী মেট্ৰ' বুলি কৈ আছে আহ ছিক্সটি পাৰ্চেণ্ট চাঞ্চ আছে বৰষুণ দিব বুলি। বৰষুণ কনে নটৰিক
অ সেইটোয়ে। আজিকালি একদম বৰষুণ কৰিব নোৱাৰা আৰু ইয়াতে এইবোৰ কিবা দেখাই, দেখাই যে আজি বৰষুণ নিব তাৰপিছত নিদিয়ে। ইমান এক্যুৰেচি নাই আৰু।
নাই-নাই একো একো কৰিছে। একুৰেচি মানে একুৰেচি আছে কিন্তু পাৰ্টিকুলাৰ-পাৰ্টিকুলাৰ প্লেচৰ একুৰেচি নাই। গুৱাহাটী মেট্ৰ গুৱাহাটী মেট্ৰটো বহুত এৰিয়া হৈ গৈছে। এতিয়াটো-এতিয়াটো খানাপাৰাত তোমাৰ গুৱাহাটীৰ মেট্ৰৰ ভিতৰত সোমাইছে গৈছে ন? আগতে খানাপাৰা ৰল অঁ এতিয়া ৰল ৰুৰাল আছিলে অঁ এতিয়া মেট্ৰত সোমাই দিলে
অ, হয় নেকি? গমেই পোৱা নাছিল। জিল
অ এতিয়া এই যেতিয়াৰ পৰাই তোমাৰ নহয় যেতিয়াৰ পৰাই তোমাৰ অ নাই ইলেকচন নহয়। যেতিয়াৰ পৰাই তোমাৰ ব্ৰহ্মপুত্ৰৰ এইটো ব্ৰিজখন এই য নতুন ব্ৰিজখন যে অ ইনগোৰেট যে কৰিলে অ। নৰ্থ গুৱাহাটীৰ আমিন গাঁওৰ ফালে। এই যেতিয়াৰ পৰা এইটো কমপ্লিট হৈছে সেইদিনা পুৰা তোমাৰ এইটো কি বুলি কয় আমিন গাঁও তোমাৰ।
খানাপাৰা আৰু আমিনগাওঁ অ'।
আৰু তোমাৰ এই ডিচি অফিচ বিলাকো। আগতে নাৱেদি যাব লাগিছিলে। অ নহলে এই ঘূৰি নহলে এই ঘূৰি কিনে চৰাইঘাট ব্ৰিজ হৈ কিনে তোমাৰ এয়াৰপৰ্টৰ ফালে দি আহি কিনে সোমাব লাগিছিলে আগতে?
অ বহুত লম্বা ৰাস্তা আছিলে আগত এতিয়াও একদম সৰু হৈ গৈছে। এতিয়া বেছি টাইম নালাগে আৰু ফেন্ঞ্চি পাওঁতেও বেছি টাইম নালাগে আগততো কিমান জামত ফাঁচি থাকিছিলো। কিন্তু আজিকালিটো বহুত ব্ৰিজ বনাই দিছে অ। সেইকাৰণে অলপ সোনকালে গুচি যায় আৰু বেছি টাইম নালাগে। এ সময় নালাগে, বাচি যায় সময়। অ-অ। তই মই ভাবিছিলো আজি এনেতো ইমান ৰদ দি আছে ত আজি অলপ ফেঞ্চি ফালে যাম। কিবা কিবি কিনিব আছিলে, কিন্তু এতিয়াতো মোৰ মানে লগৰ জনীয়ে কৈছে যে তাতেতো বহুত বৰষুণ দি আছে। তাই ওলাব নোৱাৰে ত মই ভাবিছো যেন হ'ব পাৰে যে ইয়াতে অলপ লাহেকে দিব নেকি বৰষুণ। তাতেটো দিয়ে আছে কিন্তু ইয়াতেতো এতিয়ালৈকে একো আমি তেনেকুৱা পোৱা নাই ৰ'দটো দিয়ে আছে বাট তেতিয়া চাও কি হয় নহলে আজিতো যাবই নোৱাৰিম চাগে ভাড়াটো নাই মোৰ বা বা হত আহিছে কালি ৰাতি তো আজি ভাবিছো ভাবিছিলো যে কৰ'বাত যাও নেকি এনে এতিয়া আজিটো গুৱাহাটীৰ ভিতৰতে যাও কৰ'বাত ফেঞ্চি যাম কিবা কিবি কিনিম তাৰপিছত তাৰ পৰা হেৰি এতিয়া যে নতুনকে পাৰ্ক খুলিছে তাতে যাম বুলি ভাবিছিলো অ কি এতিয়া চাওঁ জো ৰোড ফালেও যাব মন আছিলে তাতে হেৰি আছে ন জো আছে ন
অ জো আছে তাতে
অ এমবটানিকম বটানিকেল গাৰ্ডেন জোৰ ৰোডৰ ফালে অ তাতে যাম বুলি ভাবিছিলো আৰু মোক এটা বহুত ভাল লাগে তাতে অ হৈছে নেকি দিয়া দিয়া আৰম্ভ হৈছে বৰষুণ আহ সেইটোয়েটো বৰষুণটো এনেও বহুত হেৰি হয় ন পানী পুৰা জমা হৈ যায় ৰাস্তা চাস্তা জাম আৰু আমাৰ এই গুৱাহাটীৰ ৰাস্তা বিলাকো ইমান ভাল নহয় ন অলপ বৰষুণ দিলে বানপানী উঠি যায় আৰু
বান বান বানপানী দিলেও ৰা বানপানী দিলেও তোমাৰ বহুত ভাল ঠিক আছে কিন্তু বানপানী দিলে এইটো এইটোৱে গম নাপায় যে ৰাস্তাৰ কোনটো ভাঙি আছে কোনটো ঠিক হৈ আছে
অ সেইটোয়েতো মানুহ পৰি মৰি যায় নেই অলপ বৰষুণ দিলেটো ৰাস্তা ৰাস্তাই মানে ন নোৱা হৈ যায় ক'ত ভৰি ৰাখো ক'ত নাৰখো মানে বহুত ভাল হয় মানে বৰষুণ দিলে ঘৰৰ ভিতৰত সোমাই থকাই ভাল যদি বেছি এমাৰজেঞ্চি নাই ঘৰৰ ভিতৰত সোমাই থকাই ভাল বৰষুণত আজিকালি যেনেকা অৱস্থা চাই আছো সদায় নিউজত কিবা কিবি সেইটো মৰিল আমুক মৰিল তাতে নালত পৰি মৰিছে আৰু একো ৱাৰ্ণিংও নাথাকে ন ৰাস্তাত যি ইয়াতে কিবা হেৰি চলি আছে ৰাস্তা বনাই আছে বা ৰাস্তা ভাগি আছে সেইটো সেইটো কিবা বৰ্ডছত মাৰি দিব লাগে ন ৱাৰ্ণিং চাইন টো দিব লাগে সেইবোৰো নাই য
একো নাই একো নাই একো নাই বছ জি এম চি য়ে বনাই দিয়ে বছ বাকী চব ভগৱানে জানে কি হব কি হব
কিবা হয় চাওঁ আজি যদি বৰষুণ দিয়ে আজিটো ওলাব নোৱাৰো কালি চাম কালি ভাবিছো অলপ যাম সেইফালে আগতো মন্দিৰত যাম কামাখ্যা মন্দিৰ বহুত দিন হৈ গল যোৱা নাই আৰু তাতে নতুন ৰাস্তা বনাইছে শুনিছো বহুত ধুনীয়া হয় ৰাস্তা নতুনকে বনাইছে সেইটো সেইটোফালে যাম অ অ অ এনে অলপ ঘূৰিম তাৰপিছত মন্দিৰতটো যামে তাৰপিছত তাৰ পৰা আহি অলপ কিবা খাম তাতে এটা নতুনকে হেৰি খুলিছে আ টঙিনী বুলি জোৰ ৰোডত সেইটো তাতে বাৰ্গাৰ বিলাক বহুত ভাল পায় এনে আৰু ফাষ্ট ফুড অ ফাষ্ট ফুডত কিটচেন হয় তাতে অ তোমাৰ অ সৰু সৰু বাৰ্গাৰো পায় আৰু ডাঙৰ বাৰ্গাৰো পায় তাৰপিছত তোমাৰ ফ্ৰেঞ্চ ফ্ৰাইজ পায় এ হেৰি চিকেন লডেড ফ্ৰেঞ্চ ফ্ৰাইজ তাৰ পিছত মজিটো চাহ বহুত ভাল পায় তাতে আদ্ৰত আৰু ইলাইচি দি চাহ বনাই বহুত ভাল লাগে মই খাইছো তাতে অ সেইটো তাতে যাই অলপ ম হেৰি ভাইটি আছে এটা সৰু আহিছে অঁ তাক লৈ যাম
না তেতিয়া হ'লে টো বিনদাছ যোৱা এতিয়া আজিতো চাগে এইফালে যাবও নোৱাৰে এইফালে তোমাৰ ফেঞ্চি বাজাৰৰ ফালে ফেঞ্চি বাজাৰ কৈ আছো চানদমাৰি আৰু পদৰ বজাৰৰ ফালে পুৰা বৰষুণ দি আছে উ
পল্টন বজাৰ ফালে তাতে এটা হেৰি আছে ন এটা পাৰ্ক আছে তাতে সেইটোত যাম বুলি ভাবিছিলো তাৰপিছত এটা হেৰি ফজেন বুলি এ হেৰি আছে অঁ ডেজাৰ্টৰ ঠাই হেদি দোকান আছে অঁ তাতেও যাম বুলি ভাবিছিলো আজিকালি নতুন নতুনকে বহুত খুলিছে ন ত যোৱা নহয় সেইটো যাইতো বহুত জালুকবাৰীৰ পৰাতো বহুত দূৰ হৈ যায় ন ত' এনেইতো সদায় যাব অহা যোৱা কৰিব টান নহ টো কেতিয়াবা যায় আৰু মানে খাব পাৰে সেইকাৰণে ভাবিছো আজি যদি যাও সেইফালে পাৰ্কত সেইটো দোকানতো সোমাম বুলি ভাবিছিলো কিন্তু এতিয়াতটো কি হয় ন জানো বৰষুণে দি আছে অঁ ত সেইটো কালি মোৰ বা আহিছে তোক লিচি লিচি লৈ আহিছে তাৰপিছত আম লৈ আহিছে অ হিমসাগৰ আম‌ বহুত মিঠা হয় ডাঙৰ ডাঙৰ একদম মিঠা আৰু মিঠিও বহুত ডাঙৰ ডাঙৰ হয় জানা গুৱাহাটীৰ আছামৰ লিচি একদম সৰু সৰু হয় কিন্তু তাৰে লিচি ইমান ডাঙৰ ডাঙৰ অ মইতো আচৰিত খাই মই যে সেইদিনা মোৰ দেউতা আনিছে লিচি ইমান সৰু সৰু
ইমান ডাঙৰ ডাঙৰ ডাঙৰ হ'ব কিন্তু মেইন ফ্ৰুট ফ্ৰুটটোৱে ইমান পাতল লিচিৰ গুৱাহাটী বিলাক
লিচি লিচি বিলাক বহুত ডাঙৰ অঁ সেইটোৱেই তই আজি‌ লিচি‌‌ খাইছিলি কি খাই ভাল লাগিছে এয়া বহুত কিবা কিবি আহিছে মোৰ বা ৱেষ্ট বেংগলত থ বংগৰ ৱেষ্ট বেংগল কলকাতা ছাইডত অঁ কলকাতাৰ পৰা আহিছে কালি আহ আহি পাইছে ৰাতি এতিয়া ইঘাৰতা হৈ যায় ‌‌দেৰি আজিকালি ট্ৰেইন বিলাক কিয় ইমান দেৰি কৰে
প
কিয় বা এনে তো একো
কিয় বা নাজানো নতুন ট্ৰেক বনাই আছে চাগে নতুন টেক্স
অ নতুন কিবা কিবি অ অ কি হয় কালি ভাবিছো যে ওলাম উম এতিয়া এতিয়া তুমি কি ভাত চাতত কি আছে কি বনাবা
এতিয়া চাওঁ কি বনাও আজি ভাবি আছো চিকেন কিবা বনাম লোকেল চিকেন আনি কিনে এনে ঘৰৰত বৈ কিনে কি কৰিম
অ সেটো বনোৱা খোৱা আৰু কি আছে উম গৰমত আৰু এইবোৰে খানা অ
গৰমত আৰু ভাত খোৱাৰ নাজায় বাকী চব ঠিক আছে বাকী চব ঠিক আছে
ঠিক আছে হ'ব
অঁ ঠিক আছে অঁ অ